এইটো আপত কি হব?
দৈনন্দিন জীৱন।
অহ 'ঠিক আ আপুনি কওকচোন অলপ।
দৈনন্দিন জীৱন মানে, সেইটো মানুহৰ আমাৰ আমি সদায়, সদায় আমাৰ ৰুটিন টো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি কি কৰো সেইটোয়ে। উম, যেনে মানে মোৰ দৈনন্দিন ৰাতি
অ ।
ৰাতিপুৱা সোনকালে উঠি পাঁচটা বজাত
আপুনি ৰাতি পাঁচটা, পাঁচটা বজাত উঠে নেকি?
নহয় ৰাতিপুৱা ইমান সোনকালে সাৰ পাই যায় যে আপুনি?
টোপনি যাওঁ সোনকালে।
সচাই মই ইমান ৰাতিপুৱা সাৰ পাই যাও ভালে দেখোন। তেনেহ'লে আপোনাৰ তাৰপিছত কওকচোন কি কৰে?
ক্লাছ কৰি মুখ মোকটো ধুই তাৰপিছত মৰ্ণিং ৱাক যোনটো কয় মৰ্ণিং ৱাক।
মৰ্ণিং ৱাকত এই আপুনি মৰ্ণিংৱাকত ক'ত যায় আপুনি মানে কোনফালে যায় আপুনি?
আমাৰ ওচৰে পা ধৰে দুই দুই তিনি কিলোমিটাৰ হে আছে
অ মানে মানে সেনেকুৱা মানে অ ঠিক ঠিক ঠিক। নহ মই ভাবিছো আকৌ তোমালোকৰ ডাঙৰ ষ্টেডিয়ামো আছে ন ঘৰ ওচৰত তাতে যোৱা নেকি
তাতে আমি যাওঁ মাজে মাজে যাওঁ মানে সদায় নাযাওঁ তাতে যাওঁ দৌৰি থাকোঁ। ষ্টেডিয়ামৰ চাৰি চাৰি ৰাউণ্ড পাঁচ ৰাউণ্ড মাৰি কেনে আহি যাও তাৰ পিছত আহোঁতে যদি আমাৰ এটা ফিল্ড আছে ফিল্ডত যাওঁ। তাতে যদি মানে ল'ৰা কেইটা যদি ক্ৰিকেট বা ফুটবল আদি কিবা খেলি থাকে। তাতে আমি খেলি থাকোঁ অলপ সময়।
ঠিকে তাৰপিছত কি কৰা তুমি ৰাতিপুৱা।
তাৰপিছত তাৰপিছত ৰাতিপুৱা। তাৰপিছত আৰু ঘৰত আহি গা পা ধুই ৰাতিপুৱা জলপান খাই এইটো কলে কলেজ কলেজত যোৱা হয় কলেজত
কলেজত কেইটা বজাত যোৱা তুমি?
কলেজত চাৰে আঠটা নটা সেনেকুৱাই সেইদিনা সোনকালে হলে চাৰে আঠটাত যাওঁ আৰু যদি দেৰি হৈ যায় নটা বজাত যাওঁ। যায় অহাৰ পিছত তিনিটা তাতে আমি এক ঘণ্টা ক্লাছ থাকে আমাৰ
হয়।
উম।
হয় দিনটো মানে সেইটো আধা দিনটো ক'ব গ'লে কলেজতে যায়। আপোনাৰ মানে চাবজেক্ট কি কলেজত মানে কোনটো ষ্টিম লৈ আছে বা কি লৈ পঢ়ি আছে আপুনি মেজৰ চাবজেক্ট কি কি আছে আপোনালোকৰ
তাৰপিছত একাউনটেঞ্চি বিজনেছ ষ্টাডি ফাইনেন্স আছামিছ, ইংলিছ।
মানে কিবা অনাৰ্ চাবজেক্ট, মেজৰ চাবজেক্ট
মেজৰ চাবজেক্ট আমাৰ বৰ্তমান মোৰটো ফাইনেন্স আছে।
ফাইনেন্স ফাইনেন্সত মেজৰ কৰি আছা পাছলৈ কি কি কৰিম বুলি ভাবিছা ফাইনেন্স
ফাইনেন্স বেংকিং চি এ
বেংক চি চি এ পষ্টৰ কাৰণে এপ্লাই কৰিবা।
সেইটো লাইনে পঢ়ি থাকিম পিছে এপ্লাই কৰিম।
দিয় ভালে চি এ পষ্টৰ বহুত শুনিছোঁ যে ভাল হয় বুলি দিয়া আশা আছে পাৰিবা ভালকৈ পঢ়া- শুনা কৰা কষ্ট কৰা হৈ যাব।
তাৰপিছত কোৱাচোন তাৰপিছত?
তাৰপিছত এইটোয়ে দুপৰীয়া উম, তিনটা বজাত আহো আহিকেনে অলপ ফ্ৰেছ হৈ কেনে অলপ টাইম বহি কেনে খোৱা -লোৱা কৰিলো দুপৰীয়াৰ। তাৰপিছত অলপ টোপনি লাগিলে ফুৰি থাকো সন্ধিয়া। আকৌ সন্ধিয়াৰ পৰাই আহি অলপ মোবাইল চাওঁ মোবাইল চোৱাৰ পিছত তাৰপিছত টিভি বা মোবাইল কিবা চাওঁ আৰু আহ চোৱাৰ পিছত শুনিব লাগে না কলেজৰ কাম থাকে, এচাইনমেন্ট থাকে। ত' পঢ়ি - চঢ়ি চাৰে নটা দচ দচটা বজাত পঢ়ি কেনে উঠি যাওঁ তাৰপিছত খাই লৈ কেনে অলপ মোবাইল চাই আকৌ টোপনি। আকৌ নেক্স দিনা ৰাতিপুৱা উঠি যাওঁ কিন্তু দেওবাৰ দিনা আকৌ বেলেগ হয় দেওবাৰ দিনা অলপ দেৰিক উঠো কাৰণ কলেজ -তলেজ নাথাকে।
সেইবোৰ দিনত কি কেতিয়া উঠা তই টোপনি পৰা?
সাতটাহ- আঠটা।
সাতটা - আঠটা সেইটোতো দেৰি হয় নেকি তোৰ? উম, হম -হম সেইদিনা যোৱা নহয় ৰাতিপুৱা। বুজিলো, বুজিছো সেফালে। এন -এনেকৈ চলিলে ভাল। মোৰ যদি কব যাওঁ বৰ্তমান ঘৰতে আছো ঘৰত মই কোনো কাম - চাম নাথাকে আৰু ঘৰত মানে মই একদম এটাই মানে মাথাত এটা বস্তু থাকে যে মই আৰাম কৰিম আৰ। ৰেষ্ট লম, ৰেষ্ট কৰি লম, চিল কৰিম, সেইটো ভালকে অলপ শান্তি মতে থাকিম ঘৰত।
তাৰমানে ঘৰত মই হেৰি ৰাতিপুৱা উঠো মই নটামান বজাত নটা চাৰে নটা বজাত টোপনি প উঠো উঠি কিনে অলপ এনে অলপ বিচনাতে অলপ সময় বাগৰি থাকো। বাগৰি বাবু উঠি যাও যাই কেনে হাত- মুখ, মুখ - চুখ ধুই কেনে
ফ্ৰেছ হৈ কিনে আকৌ ঘৰত আহো আহি কিনে মায় কিকি বনাই দে নাস্তাত বনাই খাৰ পিছত মই ঘৰত অলপ সৰু -সুৰা কাম চাম কৰি দিওঁ মানে মাৰ হেল্প ঘৰত বহুত কাম চাম থাকে না ত 'মাৰো সহায় হৈ যায় অলপ- অলপ। ঐ' বিচনা -চিচনা চব মানে উঠাই দিলো, সহায় কৰি দিলোঁ অলপ - অলপ।
বিচনা- চিচনা চব মই ঠিক কৰি দিলো। ঘৰ চৰ অলপ একদম ভালকে ৰাখিলো। খৰচৰ জাৰো - চাৰু দি দিলো, দিন পচাটো লগাই দিওঁ মানে। খৰচৰ মচি দিওঁ কেতিয়াবা -কেতিয়াবা মচি কেনে গা পা ধুই মানে মজীয়াত আহো। আহিকেনেটো বৰ্তমান মানে মোৰ লগৰ কেইজন চব মানে কলেজত যায় দোকানত যায় ত' মানে দিনত অলপ মানে বাহিৰত যোৱা নহয়। কিন্তু কেতিয়াবা -কেতিয়াব মানে কাম -চাম থাকে মানে দেউতাৰ। দেউতা মানে বজাৰততো বজাৰ কাম- চাম থাকিলে যাব লগা হয় বজাৰত যাই কিনে কাম -চাম কৰি আহো অলপ
সেইবিলাক দিনত সেইবিলাক হয় তাৰছত ঘৰত আহি আকৌঅলপ মোবাইল চোবল চলে, লেপটপ চাও, মুভি - চুভি চাই থাকো। মানুহ এনেকুৱা মানে যে সেই মানে থাকো ন, তেতিয়া মুভি চোৱা বা চিৰিজ চিৰিজ প্ৰব্লেম নহয়ে মানে। হলেওঁ টাইম পোৱা নাই, সময় পোৱা নাই তাতে বহুত। মানে সময় বহুত কম পোৱা যায়। আৰু মানে, সঁচা কৈছোঁ মানে মোৰ বহুত ভাল লাগে মানে এইবিলাক মুভিজ পিছত চিৰিজ, এনিমে, এইবিলাক চাই মোৰ বহুত ভাল লাগে। ত মই যিমান চাওঁ নে ঘৰতে চাওঁ, ন তাৰপাছত তাক
মানে তুমি, তুমি ঘৰত থাকিলে টাইম পোৱা?
ঘৰত থাকিলে টাইম পাম। ঘৰত মানে একদম ছিল মানে ধুনীয়াকে একদম টাইমো পা কাম চাম নাথাকে বুলি আৰাম কৰো। ধুনীয়াকৈ ৰেষ্ট, ছিল। তাৰপিছত যোৱাকালি এটা মানে এনিমে এটা আছে দেট টাইম আই ৱাজ ৰিএনকাৰ্নেত এজ এ শ্লাইম সেইটো এনিমেৰ ছিজন, চিজনটো চব চব্বিছটা এপিছদ হয়, টুৱেন্টি ফৌৰটা এপিচড টোটেল। যোৱাকালি মই এটা গোটেই ছিজন শেষ কৰি দিছো মই।
চিজন শেষ কৰিছা?
এক গোটেই ছিজনটো শেষ কৰি দিছো মই চাই কেনে, একদিনতে।
কিমান টাইম লাগিছে তোমাৰ এইটো চাব, কৰিব?
এটা এপিচদ তোমাৰ ফৰ্টী টু মিনিট কে।
ফৰ্টি টু মিনিটছ।
ত তাৰে ফৰ্টি মিনিট হয় মানে, টতেল ফৰ্টি মিনিট হয়। কিন্তু তাৰে মানে যেনেকৈ তোমাৰ ইন্ত্ৰ থাকিব মাজত এটা ইন্ত্ৰ টাইপ মানে চং এটা আহে আৰু লাষ্ট থাকে। কাটি মেলি যদি ক'ব যাও থাৰ্তি ছিক্স মিনিট। এটা এপিছদ।
অ।
এনেকৈ চৌবিছটা এপিছদ। টুৱেন্টি ফৰটা টটেল।
মত দেখোন। দিনটো লাগি গৈছে চাগে।
গোটেই দিনটো যয় ৰাতিলৈ চাইছো। ৰাতি যোৱাকালি চাৰে বাৰটামান বজাত চাইছো আৰু। চাৰে বাৰটামান বজালে চাই চাই শেষ কৰিছো মই।
তাৰ পিছত তোমাৰ সেইবিলাক চাই থাকো, অলপ গেম চেম খেলো দুপৰীয়া ভাত চাত খাই কিনে অলপ পৰ মানে টোপনি গুচি ঘৰত থাকিলে টোপনি মাৰি দিওঁ মই। কাৰণ তাতে ইমান টোপনি মাৰা টাইম নাথাকে। ত থাকোটো ঘৰত থাকিলে দুপৰীয়া ভাত চাত খাই টোপনি আহি যায়। ত আবেলি সময়ত এনেকুৱাই কৰোঁ এইবিলাকে থাকে আৰু কৰি চুই থাকো। পিছৰ সন্ধিয়া মানে মানে লগৰ কেইজন কলেজৰ পৰা আহি যায়। মানে সিহঁত আবে আবেলি আহি যায় কলেজৰ পৰা। কিন্তু অলপ সিহঁতৰ ৰেষ্ট চেষ্ট লাগে না। আৰু ৰেষ্ট চেষ্ট কৰে আহি কেনে। পিছত বা বাকী যোনবিলাক থাকে লগত মানে কিছুমান আছে দোকানত কাম চাম কৰে। সিহঁতো আহি যায়। সন্ধিয়া মানে চবে মিলি অলপ বাহিৰৰ ফালে ওলাই যাওঁ। অলপ ঘুৰা ফুৰা কৰি আহো। কথা ছথা পাতো মানে আদ্দা-চাদ্দা মাৰো অলপ। বাকী তাকে খোৱা-লোৱা কৰো।
কৈ নো ঘৰে ঘৰে আহি যাওঁ। আহি কিনে পিছত ৰাতি ৰাতিয়ে হৈ যায়। আমাৰ নটা চাৰে নটা বাজিয়ে যায়। মই ভাত-চাত খাই কেনে অলপ ৰেষ্ট কৰি মোবাইল চোবাইল চাওঁ কিবা এনিমি চেনিমি মানে ইউটউবত যোনে যোনে তোমাৰ আহে যে তোমাৰ নলেজ ফুল যেনেকৈ তোমাৰ কি বুলি কম যেনেকৈ স্পেচৰ বিষয়ে, সাগৰ বিষয়ে। এনেকুৱা বহুত কিবা-কিবা আছে। সেইবিলাক মানে চাই মোৰ ভাল লাগে, হয়।
এক ভিডিঅ' টাইপত।
হম হু। সেইবিলাক চাই মোৰ ভাল লাগে। ত সেইবিলাক চাওঁ, সেইবিলাক চাই তাৰ ওপৰত অলপ নটচ চটচ মানে নিজে অলপ নটচ ছটচ বনাই কিনে মই ৰাখি দিওঁ। মানে ভাল লাগে এইবিলাক কৰি কিনে।
অ।
কৰো পিছত অলপ ধৰি লওক কৰি কিনে সেইটো বাৰটা চাৰ বাৰতাত টোপনি মাৰি দিওঁ। যোৱাকালি মোৰ এইবিলাক হোৱা নাছিল। যোৱাকালি দুপৰীয়াৰ পৰা বহিছিলো। বহি কিনে এনেকুৱাইে গৈ গৈ গৈ ৰাতি চাহ বাৰট গোটেই ছিজন শেষ কৰি দিছো মই। চাই চাই।
উম পিছে তুমিতো এতিয়া ইয়াত ফুৰিব আহিছা মানে ঘৰত আহিছা।
হয় এই ফুৰিব অহা নাই। ঘৰত মানে আমাৰ গৰম বন্ধতটো তাৰ কাৰণে আহিছো। মানে ঘৰৰ মোৰ মানে জীৱনটো এনেকুৱাই হয়। আৰু বাকী যোনদিনা মানে দেওবাৰ দেওবাৰ শনিবাৰ কি হয় লগ বিলাকো থাকে সেইদিনা গোটেই দিনটো মানে বাহিৰত আমাৰ লগৰ বিলাক। তোৰ লগত মোৰ ঘৰত চিনি একদম আৰাম।
উম হুম বুজি পাইছো তুমি যে ৱেষ্ট বেংগলত থাকি পঢ়া। তাতে তোমাৰ এ তাতে তোমাৰ ৰুটিন টো কেনেকুৱা ৰাতিপুৱাৰ।
তাতেও মানে অলপ অলপ মানে এনেকুৱা মানে কি তাতে কি হয় জানা। তাতে ৰুটিনটো বহুত মানে বিজি ছেডিউল মানে মোৰ এতিয়া এনেকোৱাই চ্বেডউলটো বহুত বিজি হৈ যায়। ৰাতিপুৱা নটা বজাত আপুনি উঠিব টো উঠিকনে গা পা ধো কাপত ধুই ফ্ৰেচ চ্ৰেছ হৈ কেনে না্তা চাচতা কৰিলো। ৰুমতে ৰুম ৰুমেত বিলাক আছে ৰুম। খানা চানা বনাওঁ। আমি ত না্তা কৰি চাহ খাই কেনে ওলাই যাওঁ ক্লাছ কাৰণে ক্লাছ হয় ক্লাছ শ্লাছ কৰি আকৌ সেইদিনা মানে ৰাতিপুৱা যদি সময় পোৱা নাযায়। যদি মন নালে যেতিয়া বাহিৰতে যাওঁ। বাহিৰতে যাই কিনে চাহ খাই লো চাহ খাই কিনে বাহিৰতে কিবা আন্দা টেচ কৰিছো দেই বা পোহা চহা কিবা এনেকোৱা নাষ্টা কৰি লো মানে সৰু সুৰা। মাষ্টৰলৈ ক্লাছত যাওঁ। ক্লাছত যাই কিনে ক্লাছ থাকে দেৰটা বজালৈ। ক্লাছ চলে মজৰ মোৰ মেজ চাবজেক্ট হিন্দ মোৰ মেজ ক্লাছ হলেৰটা বজাল ত দেৰটা বজাৰ পিছত আকৌ আকৌ ৰুমত আহো ৰুমত আহিলনে এক ঘন্টা টাইম থাকে। ঘণ্টা পাৰ বনাই খাই লও লক মানে বহুত। চিম্পুল দালি ভাতে বনাই দিওঁ‌। দালি ভাত আৰু কণী এটা অমলেট বা পচ বা কিটা সময় নাথাকিলে ম বাহিৰতে খাই লো মানে খানাটো। খাই কিনে আকৌ আঢ়ৈটা বজাৰ পৰা ক্লাছ থাকে চাৰে চাৰটা বা চাৰে পাঁচটা। টা বজালৈ ক্লাছ চালাছ কৰি। কিনে আকৌ ৰুমত আহো আহনে ৰেষ্ট লওঁ। ৰেষ্ট লৈ কেনে কেতিয়াও কেতিয়াও আকৌ মোৰ হেৰি থাকে। মানে ৰিহাৰ্চেল থাকে মোৰ গান বা নাটক চাটক কৰোঁ‌ গান চান গাওঁ‌ মই। বা ডান্সা থাকে সেইবিলাকৰ ৰিহাৰ্চেল থাকে মানে ৰিহাৰ্চেল ৰিহাৰ্চেল। চ চলে আমাৰ ৰিহাৰ্চেল বহুত টাইম চলে। চলি কেনে আকৌ চাহ নটা চাৰে দহটা বজালৈকে ৰিহাৰ্চেল চলি থাকে আমাৰ। আৰু কেতিয়াবা কেতিয়াবা মানে যদি বেছি হৈ যায়। ত ৰাতি আমাৰ এটা ডেটালও চলি যায় ৰিহাৰ্চেল আমাৰ। সেনেকোৱা টাইপ। তই এটা দেৰটা লৈ। এতিয়া তাতে মই কোনো আমাৰ ৰেষ্ট্ৰিকচন নাই না হোষ্টেল হয়। ইউনিভাৰ্চিটি লাইভ। তাতে কোনো প্ৰব্লেম নাই মানে কিতিয়াবা কি মানে বহুত ধৰ এনেকোৱা হৈ যায় যে। আমাৰ লগ সময় নাথাকে। ধৰি লওক নাটক এটা আছে এসপ্তাহ পিছত আৰু নাটকো বহুত হেভি নাটক। নাট মানে বহুত ডাঙৰ নাটক বহত ভালকৈ কৰিব লাগে। ত সময় নাথাকে মানে সেইবিলাক প্ৰিপেয়াৰ কৰাৰ কাৰে কাৰণ দিনত আমাৰ ক্লাছ চালাচ থাকে। এতিয়া আম ক্লাছ শেষ। কব নোৱাৰ
ত ৰাতি টাইমত অ' সেইিল চবে মিলি কেনে কষ্ট অলপ হয়। কিন্তু ভালো লাগে বাৰু ৰিহাৰ্চেল ত মানে বহুত লাগে মানে। এই হাঁহি ধেমালি লগৰ বিলাকৰ লগত সোনকালে পাছ হৈ যায় আৰু ভালো লাগে মানে সেইটো অলপ কষ্ট হয় কিন্তু এইটো সেইটোয়ে কোনো কথা নাই হৈ যায় ভাল লাগে। ত সেনেকৈ ৰিহাৰ্চেল চিহাচেল হয়। পিছত ৰুমত আহো আহি কিনে ভাত চাত খাওঁ। খাই কিনে ঘৰত কথা পাতো ফোন মাৰি। পিছত অলপ মোবাইল চোবাইল চাওঁ। বাৰটা চাৰে বাৰটা এটা বজালে মোবাইল চোবাইল বা গেম চেম খেলো দেই মই। ফ্ৰী ফায়াৰ গেম তেতিয়া মোবাইল চোবাইল চোৱা নহয়। ম পিছে এটামান বজাৰ পৰা পঢ়া শুনা ষ্টাৰ্ট দিও ৰাতি চ চাৰিটা চাৰে চাৰিটা বাজি যাই পঢ়া হৈ যায় পঢ়া শুনাত
ত চাৰিটা চাৰে চাৰিটা পঢ়া শুনা কৰি অলপৰ গান চান শুনো শুনি কে টোপনি মাৰি দিও অ
তাৰপিছত ৰাতিপুৱা কেইটা বজাত উঠা
ৰাতিপুৱা নটা বজাত আ যদি চেটাৰডে চানডে থাকে চেটাৰ চানডে আম অ বন্ধ থাকে তেতিয়া ৰাতিপুৱা মানে এঘাৰটা বাৰটা বাজ উঠোতে উঠোতে